হে
অ' ক
কৰ ইয়াত
অ' ভাই ক
আজি মেকআপ আৰ্টিষ্ট মেকআপৰ কাম নাই নেকি তোৰ
নাই নাই
কিয় আজি কোনো বোক কৰা নাই তোক
নাই ৰ বুক কৰা নাই মোক
এনে তই সেই মেকপ চেকাপ কিমান কিমান পইচা লও
ফ্ৰী বৰ্তমান ফ্ৰী চলি আছে মোৰ একমাহ
কাটি দে হা হা
বৰ্তমান মোৰ ফ্ৰী চলি আছে একমাহ
অ তই মেকপ ফেচন কৰি আছা ফ্ৰি কে ফ্ৰি শিকাইছা মানে ফ্ৰি শিকাই আছা চবকে
অ ফ্ৰী ফ্ৰী
ক'ত শিকাই আছা অহ হ'ব দে
মই এইফালে দৰঙত
অ পাই যাবা অ হাতীগাওঁ চাৰিআলিত ষ্টুডিঅত
উম তাতে
অ অ এ এ আৰু সেই চাৰটিফিকেট টাৰ্টিফিকেট দিবি না
চাৰ্টিফিকেট নাই এইটোত তিন মাহৰে ক কৰ্চ নাই নাই তিনি মাহৰ
অ তিনি মাহ শিকাবি ফ্ৰী ভা আৰু তাতে এই এইবিলাক মেকপ চেকাপ এইবিলাক কাৰ হ'ব বস্তুবিলাক মানে যিবিলাক মেকআপ চৰ ধৰ
পনচ আৰ লেক মি
অ লেক মি স্পনচাৰ কৰিবলে
অ
বা তিন মাহৰ কাৰণে ইমান বস্তু দিছিলা তুমি
বহুত
অকল লেক মি প্ৰডাক্ট আছে না বেলেগ কোম্পানীৰো আছে
আৰু বেলেগ কোম্পানীৰ নাই অকল এইটোৱেই।
এনে তই কেইবছৰ শিকিছা মেকাআপ?
মোৰ হ'ল নবছৰ হ'ল।
নহয় নহয় ত কৰাহে নবছৰ হ'ল তই মানে শিকছা কেইবছৰ মেকাপ।
মই শিকছো চাৰে তিনি বছৰ।
কত শিকছা গুৱাহাটীতে না বাহিৰত শিকছা ক'বাত?
বেংলোৰ।
অও বেংলৰ। তোৰ এনে সেই ইনষ্টাগ্ৰাম পেজত এইবিলাক ভিডিঅ'বিলাক আপলোড দিয়ে আৰু মেকআপ কৰাৰ।
ইও দিও তাতে চব পাই যাবি মোৰ।
কি নাম আছে পেজ তোৰ?
হাঁ।
পেজ টোৰ নাম কি তৰ ইন্ষ্টাগ্ৰামৰ।
ৰিয়ান কশ্যপ অফিচিয়েল।
অ ৰিয়ান কাশ্যপ অফিচিয়েল তাতে পাই যাম ন ভিডিঅ' বিলাক।
তাতে পাই যাবি।
অ অ অ'। আৰু এনে তয় বিয়া চিয়া কিমান ল পইছা ধৰ বিয়াত বিয়াততো কৰিবা লাগিল জোৰোণতো কৰিবা লাগিল। কিমান মান পইচা ল দেউউদ্যন কৰলে।
ফৰ্টি থাউজেণ্ড।
আৰু একদিন অকল ধৰ বিয়াৰ দিনা কৰিবা লাগিলি ধৰ বা অকল অকল জোৰোণত লাগিল তেতিয়া।
জোৰোন।
অঁ মানে একদিন কৰিবা লাগিলি ধৰ অকল বিয়া বা জোৰণ কোনোবা একদিন।
ফৰটিয়ে।
ফৰটিয়ে ল।
অঁহ।
বাহ ইমান দাম তোৰ মেকাপৰ।
প্ৰডাক্ট বোৰ ভাল দিওঁ ন আমি। হাই কোৱালিটিচ প্ৰডাক্ট থাকে।
অহ পাৰে তোৰ হেই আৰু যদি মানে- দুইদিনীয়াটোৱে লৈ তিতা মানুহ লাভ হ'ব আৰু মানে একদিনত চল্লিশ হাজাৰনো কোনে দিব। দুই দিনত তেতিয়া চল্লিছ হাজাৰটো দিব পাৰি আৰু।
নাই চা আমি আগে বুক কৰাক সুধি লওঁ ইমান দিবনে নাই যদি দিয়ে তেতিয়াহে যাওঁ নহ'লে আমি- কেনচেল কৰি দিওঁ কাৰণ কামৰ অভাৱ নাই আমাৰ ওচৰত।
অ অ' ময় এতিয়াও অলমান এটা- ত বেছিভাগ মানে দুইদিনাই কৰে কাৰণ একদিনতো কোনো চল্লি হাজাৰ নেদে আৰু। ত'
দুদিনাইতো কৰিব তোৰ একদিনত জুৰনত মাতি একদিনত বিয়াত নামাতব নেকি হাঁ।
থাকে না কিছুমান সেনেকা একদিন জোৰোণত মাতে একদিন বেলেগ বিয়াত মাতে সেনেকা। আৰু তয় জোৰণত মানুহ ছানো কম থাকে ন বিয়াৰ দিনা অলপ বেছি মানুহ থাকে তেতিয়া অলপ বেছি ভাল মেকাপ আৱৰ্তিচ মাতে।
অঁ, সেইটো হয় কিছুমানৰ ক্ষেত্ৰত হয়।
উম উম' হেটোৱে কথা।
বাকী কি কৰি আছিলি তই ইমান দিনে?
মই আছো এনে এয়া কাম কৰা নাই ৰ তিন মাহ মান। অলপ ৰেষ্ট লৈছো আৰু বেলেগ এটা কোম্পানী জইন কৰিম।
হয় নেকি তিয়া আগৰ কোম্পানীটোত কি হ'ল বেছি ডাঙৰ হ'ল নেকি অলপ
নাই নাই সেইটো দে ভাল নালগা হৈছি এইতা
কিয় মানে সেই আৰু সদায় আৰু কিমান দালি ভাত খাই থাকিম নে কি
অ অ
বেলেগ অলপ কোম্পানীত যাওঁ বেলেগ মানুহ লগত চিনাকি আউ এ এপেলৰ পৰা মাতি আছে ৰব
কি ক
আ আৰু মানে গুৱাহাটীৰ গটেই এপেল ষ্টো'ৰবিলাক মেনেজাৰ হিচাপে
আতচ্ছা
তাতও মাতি আছে এনে কিয় ফোন কৰছিলি দাৰ
মই ফোন কৰা নাছিলো তই হে কৰছিলি
অ অ অ সেই কি কয় মইচোন ৰাতিপুৱা মেছেজ পালো তোৰ কি কয় কিবা কথা আছে বুলি সেইকাৰণে মই ফোন কৰলো আৰু
উম অ কথা
উ
কথাটো আছিল কিন্তু তই বোলে কা কোম্পানী এৰলি
এনেত আল অ কোম্পানী এৰলো একো কথা নাই কচোন কি কথা
এ মই তোক অসমৰ সুৰৰ সম্ৰাটৰ কথা সুধিম বুলি ভাবি আছো মানে
অ জুবিন গাৰ্গৰ
হয় হয় এনে অলপ তেওঁৰ বিষয়ে কচোন
নলবাৰীতে আছে অ জুবিন গাৰ্গ মানে চাৰো মানে জুবিন গাৰ্গ মানে অসমৰ মানে এটা অন্যতম জনপ্ৰিয় শিল্পী আৰু তা তেওঁ তেওঁটো অসমীয়াৰ লগতে তেওঁ হিন্দী বাংলা তামিল তেলেগু এইবিলাক বহুত ভাষাত মানে গান গাইছে ন তাৰপিছত আৰু তেওঁৰ যিটো কন্ঠ তেওঁৰ কণ্ঠ সুৰ হওক আৰু যিটো অনুভূতিপূৰ্ণ গায়িকা মানে সেই তেওঁ তেওঁক মানে বিশ্বাসজুৰি মানে জনপ্ৰিয় কৰি তুলিছে আৰু
অ আচ্ছা এনে সংগীতৰ সৈতে তেওঁৰ সম্পৰ্কটো কেনেকে আৰম্ভ হৈছ
সংগীতৰ সৈতে মানে তেওঁটো সৰুৰ পৰাই মানে সংগীত পৰিবেশন পৰিৱেশন মানে ডাঙৰ জু গ্গ মানে যি সংগীত প্ৰতি সেই মানে আৰু সংগীতে তেওঁক মানে গভীৰ আগ্ৰহ কৰি তুলছিল আৰু ধৰ পৰিয়ালৰ যিটো উৎসাহ হওক তাত নিয়মীয়া অনুশীলন কঠোৰ পৰিশ্ৰম এইবিলাকে মানে তেওঁক এজন দক্ষ শিল্পী হিচাপে গঢ়ি তুলিছিল আৰু
অ এনে তেঁওৰ কণ্ঠ ইমান বিশেষ কিয়
কাৰণ চ বিদ্যাৰ কণ্ঠত মানে শক্তি আছে কোমলতা আছ ছে গভীৰতা আছে আৰু যি আৰু মানে অনুভূতিৰ মানে এটা অপূৰ্ব সংমিশ্ৰণ আছে আৰু আৰু তেওঁ ধৰ প্ৰেম হওক দুখ দেশ প্ৰেম শক্তি লোকগীত আধুনিক গীত মানে সকলো ধৰণৰ গান মানে সমান দক্ষতাৰে গাব পাৰে আৰু মানে
অ আৰু তেওঁ কেৱল গায়কে আছিল মানে।
নহয় নহয় গায়ক নাছিল, তেওঁজন ধৰ অসাধাৰণ সুৰকাৰ আছিল তেখেতৰ। বিহু মানে জনপ্ৰিয় গীত মানে তেওঁ নিজে। ফুৰ কৰি নিজে সৃষ্টি কৰিছিল আৰু আৰু তেওঁৰ মানে ফুৰত মানে এ আধুনিকতা যিটো অসমীয়া লোক সংগীতৰ সোৱাদ সেই সংগীতটো মানে একেলগে দেখা পোৱা যায় আৰু
অ এনে গীত লিখাতটো তেওঁ মানে আগবাঢ়িছে নেকি?
অ মানে চাবি অ কাৰণ চাবি বহু গীতত মানে তেওঁ নিজে কথা দিছিল আৰু আৰু তেওঁৰ গীতত মানে প্ৰেম হওক জীৱন আশা সমাজ প্ৰকৃতি আৰু মানুহৰ যিটো অনুভূতি আছে সেইবিলাক মানে সুন্দৰভাৱে প্ৰকাশ পায় আৰু
অসম মানে হকী তেওঁত তেওঁৰ মানে মূল অৱদানটো কি আছিল
তাৰাপি তেওঁ মানে অসমীয়া সংগীতত মানে বহুত বহুত আগ বহুত মানে অৱদান আগবঢ়াইছে আৰু মানে অ অসমীয়া আধুনিক সংগীতটোক মানে এটা নতুন ৰূপ দিছে আৰু আৰু ধৰক নতুন বাদ্যযন্ত্ৰ হওক নতুন সংগীত শৈলী হওক তাৰপিছত হওক আৰু যিটো বৈচিত্ৰময় সুৰ আছে সেই সুৰৰ জৰিয়তে মানে যিটো আমাৰ অসমীয়া গান বিলাক আছে সেই গান বিলাকক মানে এটা নতুন পৰিচয় দিছে আৰু
অ আচ্ছা এনেই মানে চলচ্চিত্ৰৰ সৈতে তেওঁৰ সম্পৰ্কটো কেনেকুৱা
চলচিত্ৰ সৈতে এটা সম্পৰ্কটো মানে সেইয়াই আৰু ম এটা তেওঁ মানে বহুতো অসমীয়া চলচিত্ৰত মানে সেই অভিনয় কৰিছিল তাৰপিছত তাতে সেই চলচ্চিত্ৰ বিলাক মান অকল অভিনয় কৰাই নহয় আৰু সংগীত পৰিচালনা কৰিছিল আৰু চলচিত্ৰ বিলাক তেওঁ নিৰ্মাণো কৰিছিল। আৰু এয়া মানে তেওঁৰ যিবিলাক মানে কাম আৰু সেইবিলাক মানে অসমীয়া চলচিত্ৰ উদ্যোগলৈ মানে নতুন গ গতি এটা আনিছিল আৰু আৰু যিহেতু তেওঁৰ গমেই পাইছা যোনখন লাষ্ট চব চিনেমা আছিল আৰু ৰৈ ৰৈ বিনালে সেইখন ছবিও কিমান কিমান ভাল আছিল আৰু সেইখন সেই ছবিখন মানে তেওঁৰ মানে সেই আৰু মানে ড্ৰিম ড্ৰিম প্ৰজেক্ট এটা আছিল আছিল মানে ৰৈ ৰৈ বিনালে খান মানে এখন গানৰ মানে চিনেমা কৰিবা খুজছিল আৰু তাতে গান বহুত আছিল ন সাত আঠটা মান গান আছিল ৰৈ ৰৈ বিনালে খানত আৰু মানে মানুহৰো বহুত ভাল স্পেচিয়েল আৰু চিনেমা আছে জুবিন দাৰ লাষ্ট চিনেমা হিচাপে আৰু আৰু মানে সেই চিনেমাখন মানে গোটেই ৱৰ্ল্ডতে চলছিল আৰু মানে আৰু বহুত দিন চলি আছে এতিয়াও মাজে মাজে মাজে মাজে মানে কিছুমান চলচিত্ৰ গৃহত মানে চলে আৰু চিনেমাখান কিন্তু বহুত ভাল আছিল ভাল লাগছিল চিনেমাখন চাই এৰৱ আৰু চিনেমা খন বহুত ভালো হৈছে বহুত টকাও উপাৰ্জন কৰছি চিনেমা খানে এন্তে চাইছা না নাই ৰৈ ৰৈ বিনালে খান
নাই ৰ মই এতিয়া লৈকে চোৱাই নাই।
আৰ এনে তই কিবা চাইছ নে জুবিন দাৰ চিনেমা বেলেগ নতুন ধক এইবিলাক দিন জলে ৰাতি ৰাতি জলে মিছন চাইনা এইবিলাক হোমৱৰ্কখনো নতুনকে ওলাইছে। এই এখান এইবিলাক চোৱা নাই নেকি?
অ চাইছো।
হিয়া দিয়া নিয়া এইবিলাক
অ অ চাইছো হিয়া দিয়া নিয়া চাইছো। হিয়া দিয়া নিয়া
অঁ' এনেই কাবাৰ হিয়া নিচা না?
নাই দিয়াহে নিছো, এনেই হেৰি তেওঁটো তোৰ বহুত ভাষাত গান গাইছিল। সেই মানে ইমান ভাষাত গান গোৱাৰ লাভটো কি।
চা বহু ভাষাত গান গোৱাৰ লাভটো মানে কি তাৰ ফলত মানে ধৰ অস-আমাৰ যিটো অসমৰ সংগীত হওক- বা যিটো সংস্কৃতি সেই সংস্কৃতি মানে মানে বিভিন্ন প্ৰান্তলৈ আৰু আৰু মানে- বিদেশলৈ মানে পৰিচিত হৈছিলে আৰু মানে তেওঁ য'ত য'ত গান গাইছিল তাতে মানে অসমীয়া সংস্কৃতিও মানে পৰিচিত হৈছিল। আৰু একে সময়তে মানে তেওঁ অহ' নিজৰ মানে ৰাষ্ট্ৰীয় পৰ্যায়ত মানে স্বীকৃতি লাভ কৰিছিল আৰু।
আচ্ছা' এ তেওঁৰ লাইভ কনচাৰ্টটো ইমান জনপ্ৰিয় কিয়?
কাৰণ তেওঁ-তেওঁৰ মানে যিটো শক্তিশালী ষ্টেজ প্ৰেজেঞ্চ আছে ন'- বা দৰ্শকৰ সৈতে যিটো মানে তেওঁ যোগাযোগ কৰি থাকে- তাৰপিছত উচ্চ শক্তিৰ পৰিৱেশনে হওক আৰু যিটো অনুভূতিপূৰ্ণ গায়িকা- সেইটোৱে মানে প্ৰতিটো মানে অনুষ্ঠানতে স্মৰণীয় কৰি তোলে আৰু।
আচ্ছা' এনেই যুৱ সমাজৰ কাৰণে তেওঁ ইমান অনুপ্ৰেৰণা কিয়?
কাৰণ তাপি তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল বা তেওঁৰ মাজত যিটো সৃষ্টিশীলতা আছে বা ন নতুন নতুন চিন্তা কৰিব পাৰে আৰু মানে সংগীতৰ প্ৰতি মানে একাগ্ৰতা মানে বহুত জীৱ যুৱ শিল্পীক মানে তেওঁ অনুপ্ৰাণিত কৰিছিল আৰু।
সংগীতৰ বাহিৰেও বাদে তেওঁৰ কিবা অৱদান আছিল নেকি?
আছে আছে কাৰণ তেওঁ বিভিন্ন যিবিলাক সামাজিক বিষয় আছে সেইবিলাকত মানে তেওঁ সজাগতা সৃষ্টি কৰিছে। আৰু ধৰ বহু যিবিলাক সমাজ সেৱা মূলক কাৰ্যসূচী আছে সেইবিলাকত অংশগ্ৰহণ কৰিছে। তাৰ উপৰি তেওঁটো বহুত মানুহ সহায় কৰে আৰু তেওঁ যেতিয়া মৃত্যুৰ সময় হৈছিল, মৃত্যুৰ সময়ৰ পিছত যেতিয়া আমি নিউজ বিলাকত গম পাইছিলো আৰু- তেওঁ ধৰ বহুত ল'ৰা-ছোৱালীক পঢ়াই আছিল বা এ বহুত মানুহক মানে সহায় কৰি আছিল আৰু বা তাৰ ঘৰত বহুত মানুহ যায় আৰু সহায়ৰ কাৰণে- অঁ। প-পইচা বিচাৰি তেতিয়া মানে
অঁ।
তেতিয়া মানে মানুহবিলাকে সেই মানুহবিলাকো মানে সহায় সহায় কৰে আৰু মানে তেওঁ। মানে না নকৰে আৰু মানে চব মানে সহায় কৰে বা পইচা আগবঢ়াই বা তেওঁ দোকান-চোকান গেলেও য'ত মানে সেই আৰু বস্তু-চস্তু হেৰাই, তাতে মানে পইচা- চইচা অলপ বিচাৰকে দি আহে। মানে, মানে মানুহ বিলাকক সহায় কৰিছিল আৰু যিবিলাকে মানে কষ্ট কৰি খাইছিল আৰু।
অহ' মানে